হয়, ভালে আছে। আছেনে
আছোঁ আছোঁ ভালেই। আপোনাৰ অঁ কি কৰিছে
এই ভাতকেইটা খাই অকমান বিচনাতে পৰি আছো
ভ খোৱা হৈ গ'ল ন
আমি সোনকালে খাওঁ।
অঁ এইটো ভালেই বহুত।
অ পাবা। আজি মানে আজি এনেই গৰমটো যিটো পৰিলে, এ চিম্পুল কে তেনেকে নিয়ামিছ এতিয়া বনাই থৈ দিলোঁ।
অ নিৰামিষ খোৱা হ'ল নেকি?
হয়।
অঁ।
মই মানে ইমান নাছো আপোনাৰ হে পানী লাওঁ
অঁ পানীলাও পানীলাটো ভাল গৰমত।
পানীলাও বনালোঁ। তাৰ পৰা ভেন্দি আলু ভাজিলোঁ।
অ
তাৰপৰা অ কাপোৰ। কৈ পাপৰ ভাজিলোঁ সেয়াই।
অঁ পাপৰ খাইছিল পাপৰ আগতে খাইছিলোঁ। তাৰ পিছত মই বেয়া পোৱা হলো। পাপৰ খাবলৈ।
অ এইকেইটাৰ দিনা নাখাব যেনিবা দেই। এ নিমখটো বেছি থাকে যে
অ নিমখৰ কাৰণে উম আৰু খাৰ খাব নালাগে নেকি বাৰু?
অ খাৰটো মানে খাবলৈ নেলাগে বুলি কয়। কিন্তু কিছুমানে তাৰমাজতে ক খাওঁ বুলি কিন্তু মই খোৱা নাছিলো দেই খোৱাটো ভাল নহয় মানে।
আৰু কিছুমানে কয় এই ভীমকলৰ যিটো মানে ঘৰুৱা যিটো খাৰ মে চৌদা এইবিলাক খাৰ বেয়া। কিন্তু এই ভীমকলৰ কিবা ঘৰুৱা খৰটো খাব পাৰি বুলি কয় নাজানো আৰু
অ অ মই নাখালো কিন্তু দেই।
অ এই মাজতে মইতো খোৱা নাছিলো বাৰু এই খাব নালাগে বুলি কোৱা কাৰণে সেইটোৱে শাহু আহোঁতে মানে এইবা হেৰি পচলা পচলা মানে কি ভাজি অলপমান দিগদাৰ লাগে মানে কাৰণে সাৰ সাৰ দিয়া কথা কিয় কৰে? সেই তেনেকেহে খাইছিলোঁ এদিন। তাৰপিছত আকৌ তেওঁ ঘৰলৈ যোৱাৰ পিছত মোক আকৌ ফোন কৰিছে খাৰ খাব নালাগে মই নাজানো কাৰণে বোলে খাৰ খাৰ দিলোঁ বোলে খাবলৈ চাহ খাব নালাগে বুলি ফোন কৰিছে তাৰ পৰা আকৌ
কি আপুনি খাই নকিয়াকৈ বনাব অকণমান চূণ অকনমান সানি ধুই দিব
চূণসানি চোনটো একো দিগদাৰ নকৰে নেকি অ
চূণটো সানি ধুই দিব তেতিয়াই সোনকালে বস্তু মানে সোনকালে অকমান সিজে কিন্তু সানি মিলাই ধুই দিব দেই সানা পিছতে অক ৰঙা টাইপ হ'ব তাৰপিছত
কিন্তু তথাপি শুনি পেলাই ভয় লাগিছে মানে
অ অ অকনমান মানে অ মানে বেছি নহওক অকনমান মানে অ উ সানি পেলাই অলপ সানি মানে সানিব আৰু অলপ মানে মোহাৰিব
অ অ বাকী পচলা এনেই খায় ন নাখায়।
এই পচলা আমি বহুত খাওঁ। মানে সপ্তাহত এবাৰ হে খাওঁ
ঘৰতে আছে নে নাই কিনিবলে নাযায় অঁ মানে ঠাণ্ডা পৰে তেৎ
অ আৰু মানে বিশ বিলাকৰ মানে ভাল
বিষৰ কাৰণেও ভাল লাগে
ইউৰিক এচিডৰ কাৰণে ভাল।
অ ইউৰিক এচিডৰ কাৰণে পচলা ভাল
খুব ভাল।
অ
মানে বহুত ভাল
অঁ কিন্তু কল খাব নালাগে বুলি কয় কল ইউৰিক এচিডৰ কাৰণে নে কিডনী প্ৰব্লেমৰ কাৰণে খাব নালাগে বা কলটো অ কল পচলাটো মানে ভাল
খোৱা বেয়া নেকি?
অ মানে হেৰি কাৰণে ধৰি লওক কডনাইন যাৰ বেছি অলপমান কিডনি প্ৰব্লেম অ'লপ বজাৰ আছে
হয়
খাব নালাগে পটাছিয়াম থাকে যে কাৰোবাৰ আছে নেকি?
নহয় মই কলটো সুখ খাম মানে মোৰ লৰাটোও সুখ
অঁ নহয় আপোনালোকৰ বেলেগ প্ৰব্লেম নাই নহয়?
ভগৱানৰ কিবাত নাই বাৰু এতিয়ালৈকে
সেইকাৰণে খাব পাৰি ত' মানে ইউ এই ইউৰিক এচিডটো খালি কণ্ট্ৰল কৰিব লাগে দেই
হয় হয় ইউৰিক এচিডটো বহুত হেৰি কিন্তু ইউৰিক এচিত নাই কিন্তু মোৰ থাইৰইড আছে।
থাইৰড আছে অঁ থাইৰইডৰ কোনটো হাইপ' থাইৰইড নে নে হাইপাৰটো আছে?
হাইপাৰটো
অঁ হাইপাৰটোত মানুহ খিনাই
উম
হাইপটো থকা শকত হয় মোৰ হৈছিলে হাইপাৰটো কিন্তু মই নাজানো ভগৱানৰ কৃপাত মোৰ অখ হাই পাৰটো হৈ পেলাই পিছত ভাল হৈ গ'ল ছমাহৰ ভিতৰত মই মোক ডক্টৰে কৈছিলে তোমাৰ হয়তো ঔষধ কণ্টিনিউ হ'ব পাৰে হ'ব চাগে খাইপাৰটো। কিন্তু মোৰ ভাল ভাল হৈ গ'ল মানে
নহয় থাইৰইডটো মানে নিজৰ ওপৰত কথা সেইটো উ মানে ডপেড আপাৰ খাদ্যৰ ওপৰত বোট খাব নালাগিব। প্ৰটিন জাতীয় খাদ্যবিলাক কম খাব লাগিব। উম-উম, এই কেইটাপ যদি মেইনটেইন কৰিব পৰা যায় ন। হয়। থাইৰতটো কিন্তু কম মানে ন, নৰমেলৈ আহি যায়।
অঁ' নাজানো মোৰ একো তেনেকুৱা কণ্ট্ৰল থাকিলোঁ মানে মই সেইটোা মেডিটেশ্যন এইবিলাক কৰিলোঁ। তাৰপিছত সেই মেডিটেশ্যন কৰিলোঁ মোৰ থাইৰ থাইৰড ইটিছ বুলি কয় মানে সেইটো হাইপ হাইপাৰলৈ গৈছিল আৰু। কিন্তু মই নাজানো, ডক্টৰে সেই ছমাহৰ ঔষধ দিলে তাৰপিছৰ পৰা মই যেতিয়াই চেক কৰোঁ থাইৰইড পূৰা নৰ্মেল মই ঔষধ খোৱাই নাই আৰু কোনোদিন আৰু প্ৰব্লেম নায়েই মানে।
মোৰ মানে প্ৰেগনেঞ্চি পিৰিয়ডত মোৰ প্ৰেগনেঞ্চি পিৰিয়ডত আহিলে থাইৰইডটো।
অ' আপোনাৰ দুটা হ'ল ন থাইৰইডো হ'ল আৰু প্ৰেছাৰো হ'ল। মানে, উ,
তাৰ পিছত জোখোতে নৰ্মেল আ ছিলে। কিন্তু মানে, এতিয়া মানে মই অকণমান ভাবিছো মানে, উম, মোৰ বডিটো মানে অকণমান ন মানে অশান্তি-অশান্তি পাই থাকো। ভাবিছো আকৌ মানে এতিয়া মানে
কিবা-কিবি কৰিব লাগে মেডিটেশ্যন, য়গা।
অ' মেডিটেশ্যন কৰা নাজানে সময় পোৱা নাযায়।
তাৰ মাজতে অকণমান নিজৰ কাৰণে সময় উলিয়াব লাগে মাইকি মানুহে সময় নুলিয়াইয়ে।
সেইটো-সেইটো হয় বাৰু। মে এতিয়া মানে এ সময়তো পোৱা নাযায়।
মাইকী মানুহৰ সেইটো স্বভাৱ মানে গোটেইখন ঘৰ চম্ভালি চমভালি নিজক পাহৰি যায়। নিজৰ যদি বেমাৰো হৈ আছে আওকাণ থাকে মানে সেই কথাটো বহুত বেয়া।
সেইটো হয়।
উম, ধ্যান দিব লাগে মানে। কি আপুনি কৰি চাবচোন মেডিটেচন
অ মেডিটেশ্যন আহ মেডিটেশ্যন কৰিব লাগিব ৰবা
অঁ
মানে কিবা এটা যদি কোনোবা এটা কিবা এটা কৰিম বুলি ভাবো বাচ্ছাটো আহি যায়
সেইটো এটা কথা এতিয়া মই কৈছোঁহে মোৰ বা কি হয়
নাই কিন্তু কৰা নহয় মানে
অঁ
কিন্তু অ কৰা হ'বগৈ মানে যেতিয়া ধৰি লওক বাচ্ছাত স্কুলত দিয়া যাব
অঁ সেইটো হয় আৰু আৰু এটা হেৰিত হ'ব পাৰে মানে ছাপৰ্ট বহুত লাগে ঘৰৰ মানুহ যদি বেছি থাকে
অ মোৰ সেইটো
ঘৰৰ মানুহ কম থাকে দিগদাৰ বাচ্চা থাকিলে ঘৰৰ মানুহ অলপ বেছি থাকিব লাগে
উম
এতিয়া আগতে যৌথ পৰিয়াল আছিলে বহুতে চাব পাৰে তেনেকে
অ মোৰ যৌথ পৰিয়াল এ পৰিয়ালে কিন্তু মানে সেই অকমান আহ
অ তথাপিও নাচাই নেকি
উমহো
অ তেতিয়াহ'লে যৌথ পৰিয়াল থাকি পেলাই কি লাভ হৈছে বহুতে কয় যৌথ পৰিয়ালৰ কাৰণে আজিকালি ল'ৰা ছোৱালীবিলাক মানে কথা ক'বলৈ জল্দি কথা নকয় বা সময় না পায় মাক দেউতাকে মানুহ আৰু ছ'চিয়েল নহয়
অ অ সেইটো হয় বাৰু দেই মানে আমাৰ ই মানে মোৰ লৰাটো ই মানে ডেৰ বছৰ তে চেন্টেঞ্চ ধুনীয়াকে ক'ব। পাৰে মানে।
অ'।
ডেৰ বছৰ বয়সৰ পৰা। অ, সেইটো কাৰণে মই তাক অংকনবাডীনে ডেৰ বছৰ বয়সৰ পৰাই নিছোঁ মানে
অ সেইটো যৌথ পৰিয়ালত থাকা কাৰণে হৈছে চ
আ মানে যৌথ পৰিয়ালো সেইটো টো অহ মানে কি উম এই পৰিৱেশটো মানে উম চুবুৰীটো খুব মানে কথা কৈ থাকিব লাগে তাৰ লগত বাচ্ছাটোৰ লগত আৰু বিশেষকৈ মানে সেই সময়খিনিত মোবাইলটো কিন্তু ব্যৱহাৰ কৰিব নালাগে দেই।
অ সেইটোতো হয়। কিন্তু এটা কথা এতিয়া ঘৰৰ মানুহ ধৰি লোৱা বহুত দূৰত আছে মানে এতিয়া মাকৰ ঘৰৰ পৰিয়ালেই হওক তেতিয়া সেই ভিডিঅ' কল-চল কৰিবলৈ তেনেকেহে লগ পোৱা যায় নহ'লে বাচ্ছটোতো চিনি না পাব, সেইটো কৰিব নোৱাৰি নেকি?
পাৰি সেইটো কৰো ময়ো সেইটো কৰিছিলো বাৰু দেই।
অ সেইটো কৰিলে তেতিয়া কথা ক'বলৈও শিকিব মানুহকেইটাও চিনি পাব।
এই মই এইটো কৈছো এনিটাইম মোবাইল চাই থাকা
অ এনিটাইম মোবাইল চাই থাকাটো বেয়া অ সেইটোতো মাকে কৰিব নালাগে।
মোৰ এতিয়া লৰাটোক মই সেইটো বেয়া অভ্যাস কৰিলো
মোবাইল চাই নেকি?
সি আগতে সি একেবাৰে নাচাইছিলে দেই। দুবছৰ অ পাৰ হৈ যোৱালৈকে সি নাচাই এ আজি পা কিছুদিনৰ আগত মানে আমি লখিমপুৰ গৈছিলো। লখিমপুৰ যাওতে তাৰ খুব জ্বৰ হ'ল তাত। সেই জ্বৰ হওতে মানে ইমানেই সি মানে থেন-থেনাই থাকে, মোৰ বাদে কাৰো কুচলৈকো নাযায়। কোনোবাই মানে তাৰ গাটোও চুব নোৱাৰে মানে। চুলেই কান্দে সেইটো মানে প্ৰচেছটো তাৰ কমেও এমাহ মান লৈ থাকিলে
হয় সেই তেনেকে থা
অ ই তাৰো। নাযায় মোৰ মানে লাগো যায়গে মানে।
অঁ অঁ
এই তেতিয়া মানে সেই মোবাইলটো দেখুৱাই দেখুৱাই দেখুৱাই দেখুৱাই।
অঁ এইটো বেয়া অভ্যাস হৈ গ'ল।
ভাত খোৱা নিচিনা হৈ গল মানে।
মোবাইল চাইট। এতিয়া।
কিন্তু এনি টাইম নিদিওঁ, যিমান পাৰোঁ মই নিজে টাইম দিবলৈ চেষ্টা কৰোঁ। উম উম। সেই এইবাৰ দেউতাকেও, অঁ দেউতাকেও। ফুৰাবলৈ নিয়ে। কিন্তু সেই তাৰ মাজৰে। কোনবা এটা সময়ত দিব লগা হয় মানে।
হেৰি কৰিলেই হ'ল, অলপ বেলেগ কামত প্ৰডাক্টিভ কামত এংগেজ কৰাই দিলেই হ'ল।
এই কৰ অখন্তে কিয়া হে সেইবোৰ।
আকৌ মানে আহে।
আহে উম আৰু মানে খোৱা সময়।
উম।
হোৱা সময়ত মানে অ অঁ হ'ব হ'ব ঠিকে আছে।
। নহয় কৈ আছো।